নমস্কাৰ কোৱা
ইছে কি কৰি আছা
এয়া আছো অ তোমাৰ যে কালি যে এই তোমাৰ লেঠাটোত গৈছিলা হ'ল নে তোমাৰ কামটো
হ'ল বাৰু
এই বাইকৰ যে এচেচৰিজৰ দোকানখনৰ কাৰণে বস্তু আনিম বুলি কৈছিলা যে
উম হৈছে বাৰু অনা অলপ অলপ
অ আনিলা গৈ ন
উম
তোমাক মানে কেনেকুৱা টাইপৰ দোকানখন খুলিম বুলি ভাবিছা তুমি
মই তোমাৰ বাইকৰ সা সা সজুলি হেলমেটৰ পৰা একজষ্টৰ পৰা হেণ্ডেল বাৰ ফগলাইট বাইকৰ মানে সা সজুলি যি লাগে আৰু তোমাৰ ৰাইডিং গীয়াৰ্ছ
অ
বাকী ঠিকে আছে অলপ খৰচ হ'ব কিন্তু দামী দামী ইউনিক ইউনিক বস্তু খিনি আনিব লাগিব তুমি
অ চব থাকিব দ দাম কমৰ পৰা দামীলৈকে
দামী দামী যদি দিয়া তুমি কোৱালিটি দিবা দেই কোৱালিটি দিবা মানুহক
সেই তোএ মোৰ চব আনিছো
ভাল ব্ৰেণ্ডৰ বস্তু দিবা
উম
তেতিয়া তুমি ভাল মানুহতো আকৌ নেক্সট টাইম তোমাৰ পৰা বস্তু নিব আহিব তুমি বেয়া বেয়া বস্তু বেছিলে তোমাৰ তাত নাহে আৰু কব কি এ ইয়াৰ পৰা বস্তুটো আনিছিলো ই এনেকা ফটোৱা বস্তু দিলে ভাঙিয়ে গ'ল দুদিন মানৰ পিছতে
তাকে। পিছে আমাৰ চাৰি খুলিছিলো।
অঁ।
এইফালে মানে তোমাৰ এইফালে বাইকৰ ডিলাৰ চিলাৰও আছেটো। তাৰ চাইডতে খুলি দিছো। বেয়া হৈছে নেকি বাৰু?
ভালে কৰিছা বাইকৰ দোকান চোকান থাকিলে ভালে এনেকা। তেতিয়া বস্তুটো তাত কিবা কিবি ঠিক কৰিব গ'লে তোমাৰ পৰা বস্তু চস্তু কিনি লগাই লবও পাৰে মানুহে। কিবা নাথাকিলে নকৰিলে বাইকৰ। কি কি ৰাখ বস্তু কি কি আনিলা এতিয়ালৈকে?
এতিয়া হেলমেট অনা হৈছে, ৰাই ৰাইডিং বুটছ অনাহৈছে, গীয়াৰ্ষ অনা হৈছে। হেলমেট অনা হৈছে, ফোগ লাইট।
ফগ লাইট আনিছা ন?
উম, তাৰপিছত তোমাৰ টপ বক্স, ৰুট বক্স।
উম, আৰু হেৰি আনিছা? এনেকা এই তোমাৰ মোৰ মানে ব্ৰেক তোৰ লিভাৰডাল ভাঙি আছিলে, মাষ্টাৰ চিলিণ্ডাৰ কত লিপ, অঁ। এ সেইটো উম কিমান মান লৈছা তুমি?
সেইটো সেইটো তোমাৰ যদি লগোৱা পয়ত্ৰিশ বা তিনি হেজাৰ পৰিব।
মই ন মানে কোম্পনীয়ে যোনতটো দিয়ে সেইাল লগোৱা নাই মই, মাষ্টাৰ চিলিণ্ডাৰ অহা এটাই লগাম বুলি কেনেল থৈ দিছিলো। অঁ আৰু তোমাৰ ইয়াত মানে কতো নাই এনেকুৱা। মই চাইছো বেলেগ দোকানত নাপালো মই তোমা।
চব পাবা আমাৰ দোকানত।
উম, তোমাৰ পৰাই লগাই লম দিয়া। তুমি অপেনিং কেতিয়া কৰিবা দোকানখন?
অপেনিং পৰহি মানৰ পৰা কৰিম আৰু। আৰু কালিও কেইটামান বস্তু নিব লাগে।
মই তেনে অহা সপ্তাহত মই ফ্ৰ্ৰী আছো, তোমাৰ দোকানত গৈ লগাই লম।
অঁ আৰু তোমাৰ যিমান এনেকুৱা বন্ধু আছে, বাইক চাইক থকা বা কিবা লগা, চবকে কৈ দিবা আমাৰ বন্ধু জনে নতুনকে এটা ব্যৱসায় এটা আৰম্ভ কৰিছে।
অঁ।
উম। পিছে তুমি কিবা কাম কৰি আছা নেকি বাৰু?
মই তোমাৰ এই হেৰিত কৰি আছিলো এই টাউনৰ যে তোমাৰ বেংকতো যে আছিলে।
উম।
বেংকতে কৰি আছোঁ।
উম। চে তুমি যদি ইয়াত ইণ্টাৰেষ্টেড আছা ইয়াতো কৰিব পাৰা। তুমিতো বাইকৰ বিষয়টো জানাই!
জানো কিন্তু মই ইয়াত এতিয়া তোমাৰ মানে বেছি দিন হোৱা নাই, ইয়াত পইচা বাঢ়িব আ ৰু দুমাহমান কৰি ল'লে। এতিয়া তোমাৰ ওঠৰ হেজাৰ দিয়ে মাহে।
উম।
আৰু এ এতিয়া ওলাই দিব নোৱাৰো মানে ময়ো। তুমি, মোৰ এনেকুৱা লগৰ লৰা আছে ৰ'বা মই জনাম তোমাক। সেনেকা ইণ্টাৰেষ্ট বাইক ৰ বস্তু বিলাক ভাল
উম, পিছে আমাৰ দোকানৰ তোমাৰ পোষ্টাৰ তোমাক মই দি দিম, তুমি হোৱাটছএপৰ ষ্টেছ আৰু ইনষ্টাগ্ৰাম ষ্টজ দি দিবা।
অ, দিদিম, দিদিবা, দিদিম।
অ, পিছে মিঠাই খাব আহিবা পুৰৰি
এ, চি, প্ৰজেক্টৰ আনিছা নেকি।
চব, আছে চব।
অ', অ', মোক লা, তোমাৰ সেইদিনাখ মাজতে লগৰ এটা বিচাৰি আছিলে। এই তোমাৰ চৰ্ট কেনটো যে চৰ্ট কেন
আছে, আছে।
অ', অ', আৰু শুনা না। এ, বোলে তো, অৰিজিনেল তুমি লং পাম পেকজছডাল আনি দিব পাৰিবা নেকি।
আছে, আছে চব পাবা। তুমি এবি ব
অ, মোক এ, মোক লাগিছিলে। তাৰ লোৱাটোৰ কাৰণে।
হব, লৈ যাবা।
সেইনাখন বিচাৰি আছিলে তোমাৰ ইমান ভাল নহয় আৰু। আৰু এডালে পাইছে সেইডালত দাক, দুক আছিলে একযোজডাল দেখিব বেয়া।
অ, পিছে তুমি ইয়াত চব ভাল কোৱালিটিয়ে পাবা। ল' পৰা, হাই বাজেটলৈকে পাবা।
অ, ত, মিটান মোক এডাল থৈ দিবাচোন ম যামেই কেইদিন উম।
সেইকাৰণে মই মানে দোকান খে, এনেকুৱা চিষ্টেমত খুলিছো যাতে কোনো মানে গাহক মানে কোনো এটা বস্তু কাৰণে ৱেইট বা ৰখিব নালাগে আৰু মানে।
আৰু সেইবিলাকো আনিবাচোন তোমাৰমৰ ব, বস্তু বিলাক আমাৰ ইয়াত নাপায়। তোমাৰ অৰ্ডাৰ দিলে বহুত দিন লগাই দিয়া তুমি আগতে এনেকে অৰ্ডাৰ আনি ৰাখি থবাচোন।
আছে আধা আনিলো বাৰু আৰু আধা দিব আছে।
অ'। ভালে কৈছ দ, মানে মই। চলিব দিয়া ঠিকে আছে, ভালেই চলিব মানে কি মানে কি, কি তোমাৰ কেতিয়ামা বস্তু আমাৰ ক'ত পা, এভেইলেবলে নাছিলে। টাউনত।
আহ।
তুমি ৰাখিছা যে এইটো বহুত ভাল কাম কৰিছা।
উম, মোৰ পিছে এতিয়া কৰ্মচাৰীজনহে লাগিছে মানে মোৰ লগত।
অ, মই এই লগৰটোক কৈ চাম ৰ'বা তোমাৰ মাজত কৈছিলো। তাক সুধি ছাম ৰবা। সি যদি ক'তো কামত সোমোৱা নাই তোমাৰ তাতে সোমাই যাব পাৰিব।
উম।
স, সোমোৱা নাই চাগে তোমাৰ সেইদিনাখনলৈকে কাম বিচাৰি আছে।
উম, কুবা আচোন বাৰু তাক।
কৈ পেলাই জনাম নহব সি, যদি কওঁ বুলি ক, মই তোমাকৈ পেলাই নাম্বাৰটো দিম তুমি কথা পাতি ল'বা তাৰ লগত।
আহ, হ'ব বাৰু।
বাকি খোৱা, বোৱা কৰিলা।
খোৱা, বোৱা কৰা নাই তুমি?
মই কৰিল, মই কৰিলো বাৰু।
অ', অ', ঠিকে আছে।
উম', সেইটো তোমাৰ বাইকখন যে পুৰা লডেড কৰি থৈছা, বা কি বঢ়িয়া লাগে বে, মানে ইয়াত কৈতো নায়েই এনেকুৱা বাইক।
পিছে তোমাৰ বাইক বা স্কুটি কিবা আছে নে নাই?
মোৰ আছে বাইক এখন।
উম, তুমি আহিবা পুৰা একদম অল ইন-ওৱান পিচ কৰি লৈ যাম, গুচি যাবা।
এতিয়া মই কি ভাবিছোঁ জানা, এতিয়া আমাৰ আজি আজিকালি উঠি অহা পোৱালি বিলাকেতো বহুতেতো এনেকুৱা তোমাৰ বাইক লৈয়েই। প্ৰাইভাগে লয়েই আৰু ৰেপো কৰে, চবৰে এটা সপোন থাকে। সেইকাৰণে মই দোকানখন খোলাৰ লগতে, এসপ্তাহৰ পিছতে এইফালে ৰেপৰ দোকান এখনো খুলি দিম।
অ', সেইটো ভাল কাম কৰিছাঁ কিন্তু আৰু তুমি তুমি ক'ত মাৰিছিলা ৰেপ। তো, বহুত ধুনীয়া মাৰিছা কিন্তু।
মইতো তোমাৰ, অটো আৰচিপিত মাৰিছিলোঁ। কত ৱেব
অ'।
উম।
ভাল বে বহুত মজা, তোমাৰ ৰেটটো, কালাৰ চালাৰ কোৱালিটি বহুত ধুনীয়া।
উম। পিছে ৰাইডিং জেকেট লাগিলেও ক'বা।
অ', মই জনাম তোমাক ৰাইডিং জেকেট চেকেট এনেকা আছে ন?
চব আছে, এক্সাৰো আছে ৰাইনক্স‌ও আছে।
ৰাইনক্স, অ', ৰাইনক্সৰ মোৰ পেণ্ট এটা লাগিছিলে জেকেটটো ল'লো বাৰু। পাম নে তোমাৰ থাৰ্টি এইট চাইজৰ?
পাবা পাবা।
অ'। ঠিকে আছে মই এটা ল'ম তোমাৰ দোকানত যাই পেলাই চব বস্তু চাই চাই লৈ থাকিম যি যি ভাল লাগে।
আহ।
ভালে কৈছা তুমি চব বস্তু ৰাখিছা চলিব দিয়া মই ফিক্স তোমাৰ দোকান ভালে চলিব।
অ, সেইকাৰণে মই অলপ ইনভেষ্টমেন্ট কৰি ভাল বস্তুবিলাক ৰাখিছোঁ। যি যি বস্তু লাগে। উম। আৰু মোৰো বাইক আছে অলপ ময়ো জানো মানে কোনবিলাক বস্তু লাগে বা নালাগে।
উম ভালে কৈছা ভালে আৰু তুমি যি নাই নাই লোৱা মানুহে যি যি লাগে বস্তু।
অ'।
চব তুমি দোকানৰ ৰাখিবা।
অ, হয় বাৰু কথাটো।
আৰু বাইকৰ পাৰ্ট বিলাক যদি তোমাৰ ভাঙিলেও নাপায় আমাৰ ইয়াত এভলেবল নাই।
অ' পিছে তোমাক এক্সটিকি তেনেকে তাৰপিছত এ এনেকে লাগিলেও ক'বা এক্সটিকিটো। আছে আমাৰ তাত ইয়াত।
আছে ন উম ঠিক আছে মই কাৰোবাক লাগিলে জনাম।
পিছে মই মানে সেইদিনাখন শুনা ছিলো তোমাৰ দাদা এজনে ডমিনাৰ টু ফিফটি খন লল নেকি বাৰু?
অ ললে ডমিনেৰ টু ফিফটী ব্লেক কালাৰখন।
পিছে ক'ৰ পৰা লৈছে?
তোমাৰ এইখন হেৰি পৰা ল'লে, মাজবাটৰ পৰা লৈছে।
অ', পিছে দাদাৰো যদি কিবা লাৰ্ভেষ্ট, বা এনেকে যদি বস্তু লডেড কৰে।
উম, এই সি বিচাৰি আছিলে তোমাক, আগফালৰ ভাইজাৰখন যে সেইখন তোমাৰ এখন দোকানৰ সুধছিলে, নাই, তাত এখন ক'লা আছে, তাক ক'লাখন নালাগে। এই তোমাৰ বগা এখন লাগে।
আছে বাৰু আমাৰ তাত ইয়াত।
আৰু তোমাৰ ক্লাছ, ক্লাছ লিভাৰৰ গাৰ্ড কেইডালো লাগিছিল।
আছে আছে।
আছে ন, তাক জনাই দিম দিয়া, তোমাৰ দোকানত গৈ লগাই ল'ব। বাইকখন যে বহুত ধুনীয়া, মই চলাই চাইছিলো, কি পাৱাৰ। উৰি যায়, একদম।
উম।
আৰু ইমান স্মুথ বনাইছে, এইবাৰ বাজাজে নতুন ইঞ্জিন।
হয় বাৰু।
বাৰু ডমিনাৰ অল্ড মডেলখন নহয়।
অহ।
কি ধুনীয়া, এতিয়া মানে ইমান মানে চেল গৈছে, তোমাৰ এভেইলেবুল নাই, আমাৰ টাউনতটো নাই তোমাৰ ডমিনাৰ।
উম, পিছে মানে ফিচাৰ্জ খিনি দিয়া হৈছে যে অলপ। চেন্স কৰা আছে মিটাৰ চিতাৰ।
মিটাৰটো বেলেগ কৰি দিলে আৰু তোমাৰ এটা টেংকিত সৰু মিটাৰ দিছিলে, সেই
অ', এতিয়া বাইকৰ গিয়াৰটো আৰু কিলোমিটাৰ টো চ' নকৰে।
অহ।
উম।
পিছে আৰু তোমাৰ এই কেৰিয়াৰখন আছে নেকি? দমিনাৰ।
আছে আছে।
কেৰিয়াৰখন পোৱা যাব?। চিট এটাও আহেযে সেই কেৰিয়া
আছে আছে।
অ', সেইখনো লাগে মানে তাক, সি কৈ আছিল, অৰ্ডাৰ দি থৈছিলে বোলে, মই কেনচেল কৰি দিব দিম দিয়া।
অ', অ। পিছে আৰু কি কি লাগে ক'বা।
অ', মোৰ কাৰণে সেই ৰাইডিঙৰ পেন্টটো লাগিব। তাৰপিছত এই তোমাৰ, মাষ্টাৰ চিলিণ্ডাৰৰ ক্লাছলিভা দাল দিবা বেমব্ৰ। বাকী সেইকেইটাই, মোক সেই দুট তাই এতিয়া দৰকাৰ হৈ আছে। মোৰ তোমাৰ হেৰি, এ ফৰ ফিফ দিশ
হিমালয়ান ফৰ ফিফটিৰো মোৰ এটা নতুন লাইট আনিছিলো। এই দেখিচাই চাগে ইনষ্টাগ্ৰাম-চিনষ্টাগ্ৰামে।
অ', এইটোবা চাৰিটা টাইপ যেপ এনেকা চাৰিটা চাৰিটা আহে যে, এনেকে দুটা লাইটেই, তাৰ ভিতৰত চাৰি এটা লাই লাইট টোৰ ভিতৰতেই চাৰিটা তোমাৰ প্ৰজেক্টৰ থাকে। উম, ভাল লাগে লাইট টো মই সেইটো চাই লওঁ ৰ'বা দে, সেইটো দামতটো বেছি হ'ব চাগে।
হেইটো কমৰো আছে, তুমি কিব লৈ যাবা আৰু কিবা এটা মিলাই মেলি। এনেই ঠিক আছে, অ', অ', হ'ব।